হেল্ল',
হয় কওকচোন?
অ' অ' বাবু। কি খবৰ তোমাৰ?
অ' আছো দিয়ক ভালে আচ্ছা মই আপোনাক কল কৰিম বুলিয়ে ভাবি আছিলো।
আহ কিয় বাৰু
কিয় বাৰু মানে মোক অলপ লনৰ বিষয়ে জানিব আছিলে।
কেনেকুৱা লোন?
কেনেকুৱা লোন আপোনাৰ ময়ো সেইটো বিচাৰ জানিব খুজিছো মানে কেনেকুৱা লোন মানে মোৰ লোন লাগিছিলে অলপ।
অ' মানে লোন ল অ' আচ্ছা -আচ্ছা মানে হয় বুজিলো -বুজিলো তুমি মানে হয় -হয় -হয়। মানে এই আ ঘৰৰ মেৰা মতি।
হয় মানে মোক অলপ লাগিছিলে। লোনটো আপোনাৰ হিচাপত মোক কওকচোন মানে কোনটো ভাল হ'ব লোন লোৱা।
এনে তোমাৰ আ' চাৰি চকীয়া বাহন আছে ন এখন। আৰু দুচকীয়াও আছে। এখন অ' দুচকীয়া বাহন। হা মাৰ তোমাৰ আ হেই মা মান্থলি ই এম আই বোৰ কিস্তিবোৰ শেষ হৈছে নে?
হয় মোৰ দুইচকাখন শেষ হৈছে আৰু চাৰি চকা খনৰ মেক্সিমাম আপোনাৰ দুইমাহ আৰু আছে চাগে শেষ হব কাৰণে।
হয় হয় মই তুমি যদি গাড়ীখন এতিয়া তোমাকতো তো এনে বেংকে লোন নিদিয়ে আহ মই যিহেতু মানে ফাইনেন্সৰে বেক অফিচত মই এ কাম কৰো সেইকাৰণে মই জানো যে মানে গাড়ীৰ ওপৰতহে তোমাক লোন দিব আৰু পাৰ্চনেল লোন তোমাৰ তোমাক দিয়ে কেতিয়া যেতিয়া তোমাৰ চেলেৰী এবব টুৱেটি থাউজেন্ড হয়। মানে যদি তোমাৰ চেলাৰী মানথ সেই চেলেৰী টুৱেণ্টি থাউজেণ্ডতকে ওপৰত হয় তেতিয়াহে তুমি চাৰ লোন পাবা কিন্তু পাৰচেনেল লোনত এ কন্ডিচন থাকে কি তুমি এক লাখতকে ওপৰত পাৰচেনেল লোন লব নোৱাৰা
এ ট তেনেহ'লে ত তেনেকুৱা নহ'ব
তাকে ৰ যা তোমাকতো এক লাখেদি নহ'ব চাগে
ব মোৰ অলপ বেছি এমাউন্ট লাগিছিলে
হয় তেতিয়াহ'লে তুমি এটা কাম তেতিয়াহ'লে তুমি এটা কাম কৰিব পাৰিবা তুমি চাৰিচকীয়া খনৰ ওপৰত লোন ল'ব পাৰা চাৰিচকীয়া বাহনখন তোমাৰ যি যিখন আছে উ বা মাৰুতি যে আছে মাৰতি বক সেইখনৰ ওপৰত তুমি সেইখন দেখুৱাই কিনে তুমি লোন ল'ব পাৰা কিন্তু ৱা ল্দ
যোনটো লোন মানে এতিয়া চলি আছে তাৰে ওপৰত ত মই মান সেইটো প্লাছ কৰি কিনে ল'ব পাৰো মানে
অ সেইটো মানে তোমাৰ আ সেইটো আ যিমান আ আৰু দিব লগা আছে বেংকত সেইখিনি বেংকে যাট কি লব
আচ্ছা
তোমাৰ মানে ধৰা আৰু তোমাৰ আৰু পঞ্চ পঞ্চচ হাজাৰ টকা দিব লগা আছে ছে ন ধৰা এনে কিমান আছে তোমাৰ চাগে পোন্ধৰ নে ষোল্ল হাজাৰ টকা এম আই ই এম আই আছে
হয় ষোল্ল হাজাৰ আছে এতিয়া
অ তেনেহ'লে দুমাহ আছে যদি তোমাৰ ষোল্ল হাজাৰ ষোল্ল হাজাৰ বত্ৰিশ হাজাৰ আৰু তোমাৰ কিবা জি এছ টি আৰু প্ৰ গ্ৰুপ এইবিলাক মানে গোটেইখিনি মিলাই সেইখিনি আৰু প্ৰে ক্লজাৰ মিলাই আ হেনেকোৱা কোৱা হ'ব তোমাৰ থাৰ্টি ফাইভৰ ওচৰা ওচৰি হ'ব ত তুমি যদি পাছ অঅঅঅঅঅ চখ সেই গাড়ীখনৰ ওপৰত চাৰি লাখ টকা লু লোন লোৱা এপ্লাই কৰা তেনেহলে সেই চাৰি লাখৰ পৰা তোমাৰ ডকুমেণ্টেচন ফিজ আৰু এইবিলাক চাৰ্ভিচ চাৰ্জ কিবা চাৰ্জ এইবিলাক গোটেইখিনি মানে সিহঁতে কাটি কিনে বা তোমাক আআআআ যিখিনি হাতত দিব তাৰ পৰা এই পঁয়ত্ৰিশ হাজাৰ উ টকাটো যে তুমি দুমাহৰ দিব লগা আছে সেইটো কাটি কিনেহে তোমাৰ মানে একাউন্টত বাকী খিনি সোমাব
বাকী খিনি সোমাব হয় আপোনাৰ এইটো মানে লোন মই এইটো মই এইটো লোনে ল'ম বুলি ভাবিলো এতিয়া আপোনাৰ কথা শুনি কিনে
হয় হয়
এ লোনটো যদি মই লয় আপোন যদি বাই চান্স ধৰক এনেকুৱা এনেকুৱা আপোনাৰ লোনটোৰ কস্তিটো তিনি তাৰিখে বা চাৰি তাৰিখে দিব লগা হয় চাগে
হয় হয়
এতিয়া কাৰ লোনটোতো এনে তিনি তাৰিখে দিব লগা হয়
কাৰ লোনৰ দু দুটা দুটা দিন থাকে সেই তোমাৰ তিনি তাৰিখে নহয় তো অ তোমাৰ দুচকীয়া বাহনৰ ক্ষেত্ৰতহে তিনি তাৰিখ আৰু তোমাৰ আহ যিবোৰে তিনি তাৰিখ সেই ধৰা দিব নোৱাৰিলে আহ কিছুমানৰ তো দৰমহাও নহয়তো তিনি তাৰিখে এইেইক সেই সকলৰ কাৰণে সাত তাৰিখ আছে তিনি তাৰিখ আৰু সাত তাৰিখ দুটা দিন মানে দুচকীয়াৰ কাৰণে আৰু তোমাৰ যদি চাৰিচকাৰ ওপৰত যদি লোন লোৱা আৰু তোমাৰ এলাখৰ ওপৰত যদি লোন লোৱা বা লোৱা তেতিয়াহ'লে তোমাৰ এটা থাকে সাত তাৰিখ আৰু এটা থাকে পোন্ধৰ তাৰিখ এই দুটা দিনতহে তোমাৰ আৰু তোমাৰ সেইটো কেনেকে হয় তোমাৰ যদি দহ তাৰিখৰ আগতে তুমি মানে প্ৰত্যেক মাহৰ দহটা তাৰিখৰ আগতে যদি তুমি লোনটো ল ত কাৰণে এপ্লাই কৰিছিল গোটেই খিনি হৈছে তুমি লোন পাই গৈছা দহ তাৰিখৰ আগতে তেতিয়াহে তোমাৰ তাৰিখে মানে ই কৃষ্টি দিয়া ডটটোত থাকে নহ'লে তোমাৰ দহ তাৰিখৰ পিছত হ'লে পোন্ধ তাৰিখ ম থ্ৰীি হয় এইটোোন মানুহে নকৰে সেইটো চিষ্টেমৰ মতে হয়
হয় মই এইটো বুজি পাই গলো বাট এতিয়া আপোনাৰ ধৰক এনেক কোৱা মোৰ ল'োনটো ধৰক ল'লোঁ ঠিক আছে ল টো লোৱাৰ পিছত যোনখিনি পইচা মঠাত আহিছে সেই পইচা খিনি তেনেকুৱো বেংকৰ একো ৰিকয়াৰমেন্ট নাই চাগে
নাই নাই তুমি গাড়ীখনৰ ওপৰত তোমাক কেছ পইচাহে দিব ন তুমি গাড়ীতটো নোলোৱা তুমি গাড়ীখন দেখুৱাই কেনে সেইখনৰ ওপৰত তুমি কেচ পইচা ল'ব পাৰিবা যেনেকে মই কৈছো যে যে তোমাৰ গাড়ীতটো এখন আছে তোমাকতোতো আৰু এতিয়া গাড়ীৰ প্ৰয়োজন নাই তোমাক পইচাৰ প্ৰয়োজন ন তুমি গাড়ীখন দেখ কাই কিনে তুমি পইচা লোৱা আৰু ঘৰটোৰ কাম হোৱাৰ পিছত তুমিতো দিয়ে আছা এনেও তোমাৰতো আৰু চিভিল ৰিপৰ্ট টো ভাল আছে তোমাৰ আহ গোটেই বেংকিং খিনি গোটেই মই জানোৱেই যিহেতু আমি আগতেও লোন ল পছিললা ত সেই হিচাপে তোমাৰ গো গোটেইখিনি ভালে আছে ত' সেই হিচাপত তুমি সেই গাড়ীখনৰ ওপৰত কে পইচাৰ লটো লোৱা তাৰপিছত ইয়াতো তোমাৰ আছে ভাগ ভ আছে কিছুমান তুমি এতিয়া কিমান সময়ৰ কাৰণে লৈছা আৰু হয় সেইটো তোমাৰ ডিপেণ্ড কৰে সেই ৰেট অফ ইন্টাৰেষ্টৰ ওপৰতহে তোমাৰ যদি কম সময়ৰ কাৰণে লৈছে লৈছে তেতিয়াহ'লে তোমাৰ ৰেট অফ ইন্টাৰেষ্টটো কমি যায় ধৰা এবছৰৰ কাৰণে লৈছে চি লাখ ট এবছৰ কাৰে লৈছে তেতিাহ'লে তোম ৰেট অফ ইন্টাৰেষ্ট বহুত কমি যায় আৰু যদি তুমি ধৰা তোমাৰ যদি দুইবছৰৰ কাৰণে লৈছা অলপমান আৰু বাঢ়ে তিন বছৰ কাৰণে ল'লে আৰু অলপমান পাৰে সেনেকে যদি পাঁচ লাখ টকা যদি পাঁচ বছৰৰ কাৰণে লৈছা সেই পাঁচ লাখ টকাৰ তুমি পোন্ধৰ লাখ টকা দিব লাগে জানা অ একু যিমানে সময় তুমি বাঢ়াই যাবা সিমানে ৰেট অফ ইন্টাৰেষ্টটো বাঢ়ি যাব
হয় আৰু যদি আপোনাৰ এ সময়তটো মানে কমি থাকে তেতিয়া ইণ্টাৰেেষ্টটো
হয় হয় তুমি ধৰা চ চাৰি লাখ টকা ন তোমাক এতিয়া লগা হ'ল তুমি ল'া এপ্ল কৰিলা চাৰি লাখ টকা তোমাৰ গাড়ীখনৰ তোমাৰ গা গাড়ী খন যদি আজিৰ দিনত কোনোবা শ্ব'ৰুমত বেচা ছেকেণ্ড হেণ্ড তোমাৰ চো- ত ৰোমত যদি বেচা সেই গাড়ীখনৰ মূল্যই য- যিমান পোৱা সেইখিনিৰ কে তলতহে তুমি মানে লোন টো এপ্লাই কৰিব পাৰা মানে ধৰা তোমাৰ গাড়ী খনৰ আজি জা - আজিৰ দিনৰত তোমাৰ গাড়ীখনৰ মূল্য হৈছে ছয় লাখ টকা তুমি চাৰে পাঁচ লাখ টকা লৈকে সেই লোনটো ল'ব পাৰিবা তাত কি ওপৰত নহয় হয় হয় আৰু তোমাৰ ধৰা বা ইঞ্চুৰেঞ্চ খন যে গাড়ীখনৰ ইঞ্চুৰেঞ্চ থাকে সেই ইঞ্চুৰে ইঞ্চুৰেঞ্চ খনৰ ওপৰত তো তোমাৰ লোন এমাউণ্ট টো ডিপেণ্ড কৰে তোমাৰ ইঞ্চুৰেঞ্চৰ ভেলুটো বেছি হ'ব লাগিব পাঁচ লাখৰ ওচৰা ওচৰি হ'ব লাগিব তেতিয়াহে তুমি চাৰে চাৰি লাখ টকা বা চাৰিলাখ নব্বৈ হাজাৰ টকা লৈকে তুমি লব পাৰিবা
হয় এতিয়া এতিয়া যিহেতু মোৰ এটা গাড়ীত লোনটো চলি আছে ত সেই হিচাপত মই মানে এতিয়া বেলেগ যদি মই মানে হম লোন ল'ব খোজো তেনে মই পাৰিম নে লব তেনে-
হম লোন পাৰিবা কিন্তু সেইটো আমাৰ ভাগত নাহে এইটো তুমি বেলেগত চাব লাগিব আ মই য'ত আ মই য'ত কৰি আছো তেতিয়া তাতে হোম লনৰ ব্যৱস্থা নাই পাৰ্চনেল লোন আৰু ভেল ল তেইকে লোনৰ ওপৰত হে মানে তোমা কেচ
আপোনাৰ এইটো অ কি কয় এইটো লোনটো ল'বৰ কাৰণে মানে কি কি ডকুমেণ্ট এনেকুৱা ৰি এপইণ্টমেণ্ট থাকে এইটোত
ডকুমেন্ ছয়মাহৰ বেংকিং তোমাৰ আ আধাৰ কাৰ্ড ভোটাৰ আইডি পান কাৰ্ড যি যি আছে ডকোমেচ বোৰ আমাৰ সদায় লা লাগতিয়াল হ সেইটোৱে আৰু কিছুমানৰ ক্ষে- ত সেই লাইনৰ বিল টো বিচৰা হয় নহলে এ হয় মানে নিজৰে ঘৰ যে সেই সেইটো সেই
আজিকালি অনলাইন হৈ গৈছে
আমাৰ সেইটো একো নাই তো তোমাৰ সেই মোবাইলত বিজুলী মায়ে বিজুলী এপৰ পৰাই ওলাব পাৰি সেই সেইটো সেইটো কাৰণে ইমান আঁহ তোৰ চিন্তা কৰিব লগা নহয়
হয় মানে মোৰ অলপ সেইটোয়ে চিন্তা হৈ আছিলে যে মই কি কৰো মানে লৰা ঘৰটো অলপ বনাব লাগিছিলে মই এতিয়া কাৰ লগত কথা পাতো কি কৰো মই তেনেকুৱা অলপ টেনচন লৈ আছিলো
হয় হয় এইটো তুমি এতিয়া এতিয়ালৈকে তোমাক লাগে বুলি ভাবি আছা
মানে মোক নেক্সট মান্থত মানে লাগে এইটো বস্তুটো
অঁ আমাৰ মানে তোমাৰ আমাৰ তাতে যদি তুমি প্ৰচেছ কৰা তেনেহলে পাঁচ দিনৰ মানে ভিতৰত তোমাৰ গোটেইখিনি হৈ যায় আৰু
অঁ তেনেকুৱা হ'লে ভালে মোক মানে যিমান পাৰো সিমান জল্দি মানে লাগে মোক
হয় হয় পাচ দিনৰ ভিতৰত তোমাৰ হৈ যাব গোটেইখিনি খালি তোমাৰ এইেই খিনি ৰেডি কৰি অঁ আমি এটা সময় দিম সেই সময়মতে তুমি অফিচলৈ আহিলেই হ'ল আৰু সেইখিনি হোৱাৰ পিছত তোমাৰ সেই চাৰি দিনৰ দিনা বা পাঁচ দিনৰ দিনা একাউণ্টত পইচা সোমাই যাব কিন্তু তোমাৰ এই তাৰ প ইন্টাৰেষ্টটো বেছি হ'ব তুমি ভাবিছানে দিব পাৰিম এতিয়া তুমি চাৰি লাখ টকা লাগে বুলি কৈ আছা চাৰি লাখৰ তুমি মোটামটি তোমাৰ দহ লাখৰ ওচৰা ওচৰি গীত দিব লাগিব কি বছৰৰ কাৰ বুলি ভাবিছা
অঁ মইতো ভাবিছিলো অলপ কম বছৰৰ কাৰণে লওঁ তিনি চাৰি বছৰৰ কাৰণে লওঁ বুলি ভাবিছিলো
তোমাৰ চাৰি বছৰৰ কাৰণে ললেও নহয় তেতিয়া এতিয়া অলপমান কমিব ই এম আই বোৰ যিমানে কম হয়
নহয় একচোলি মানে যিমান মই মানথিলি দিব লাগিব সেইটো চাগে বেছি বাঢ়ি যাব
হয় সটো মইে কেলকোলেচন অঁ কৰিছিলো এনে তোমাৰ ধৰা চাৰি লাখ টকা ললে তিনি বছৰ কাৰণে আঠৰ পৰা দহ হাজাৰৰ ভিতৰত আহে
হয় হয় তেনেকুৱা হ'লে হ'ব মোৰ একো
হয় হয় মই হয় হয় নিশ্চয় নিশ্চয় মই মোক আৰু এজনে কৈ আছিল যে তোমাৰ লগত কথা পাতিব লাগে। এ তুমি কিবা লোনৰ বিষয়ে হয় উ। কৈ আছিলা অ মোক কৈ আছিলে মই ভাবিছিলো যে তোমাক ফোন কৰিম। কিন্তু অফি পিছত থকা সময়ত আৰু তোমাৰ সময় নহয় যে। সময় নাপাওঁ। কথা পাতিব সেইকাৰণে মই ফোন কৰা নাই বাৰু তুমি মই এতিয়া কৰিলো তুমি ক'লা এতিয়া তুমি এতিয়া ঠিক কৰিলোৱা যে। কিমান লবা? আৰু কিমান সময়ত কাৰণে লবা সেইটোৰ ওপৰতহে তোমাৰ ডিপেণ্ড কৰিব। বাকী হয় হয়। বাকী আৰু সেয়ে আৰু বেংক লোনটো লোনে হয় ন। তুমি এতিয়া বেংকৰ পৰা এক টকা ল'লেও লোন। অ' বেংকেতো এক টকাও এৰি নিদিয়ে ত তোমাৰ আহ তুমি যদি চাৰি লাখ টকা এক মানে একুৰেট চাৰি লাখ টকা তোমাক লোন লাগে বুলি ভাবা তেনেহলে তুমি দহ লাখ। ওচৰা ওচৰি দিব লাগিব।
অ ঠিক আছে সেইটোত প্ৰব্লেম নাই।
হ তোমাৰ দহ হাজাৰ কে পাৰ মান্ঠ। ই এম আই আহিব কিস্তিবোৰ আৰু এতিয়া তোমাক